অ',
কুৱাৰ পৰা কেইবতল পানী খালা আজি?
এ এই প্ৰথম ঢোক মাৰছো বটলটোৰ পৰা
নহয় হেৰি ডাক্তৰে পানী বেছিকে খাব দিছে না।
উম, খাবাৰে কৰিবা, কুৱা উচৰত থাকলে পানী খাই থাকিবা নৰি না কিবা কিবি কৰি থকা যায়।
আৰু সেই কৰিবা অ', হাগাও চাবা হাগ দিছি পাইখানা
হয় নেকি?
হয় নেকি? অ',
আজি কিন্তু হাগা নাই মই পুৱাৰ পৰাই।
ৰেগুলাৰ হাগবা লাগে সেই কাৰণে তোমাক গেছৰ টেবলেট খাবা দিছিলোঁ মই, আজি গেলে লৈ আহিবা।
তুমিও পাৰিছা ময়ো পাৰিছো। ইহঁতে মানে
আমাৰ গাঁৱৰ মানুহ দেখোন দুইদিন তিনদিন লৈকে নাহাগে।
সেইকাৰনে বেমাৰি দেখা নাই নেকি? অসুবিধাই প্ৰব্লেমো এই হোৱাৰ পৰা।
সাত বেমাৰী সাত বেমাৰী নাই তুমি দশ বেমাৰী জান?
অ', তাৰ স্কিনৰ প্ৰব্লেম তাৰ বুকু কপে কলিজা কপে হাৰ্ট
বুকু কপে নেকি?
দেখা নাই বাথৰুম বা হোষ্টেলৰ বাথৰুমত লাইটটো কেনেকা তোমা দেঠাইৰ খবৰ?
উম' দিয়া মই তোমাক এতিয়াই নোটছ পঢ়ি শুনাই আছো।
উম' দে ক আৰাম লৈ যাবা নিজে দেখাবা মাষ্টৰে-
ক'ত সময় পাওঁ? পেচাপ কৰিব যাবাই সময় নাই।
বাথৰুমৰ ছাইতে আজি পেছাব নেযাবি কিন্তু। আছে- পৰবি পিছল, পানী মাৰি লবি আগে বেছিকে।
লেতেৰা নহয় ইয়াতে নাথাকে নহয় কোনো।
কেনাই কোন অ'। অনতাৰ যি-
কাইলে ক'লা মলা আন্ধাৰ মস্ত।
লাইন নাই নেকি।
লাইটটো জ্বলিলেও জ্বলা নজলা সমানে।
তোমা নাই।
কোনবা সত্য যুগৰে হেৰি অই বাথৰুম-
কালি হেদি পানী উঠছিল না পিছৰ ৰাস্ত দে লেতৰা আছিল না। নাই তাপিছত এনেকে কৈছে কি যেতিয়াৰ পৰা মই ৰুমটোত আছো তেতিয়াৰ পৰা পানী অলপ খাবলৈ নাই। ওমহ' হে হে হে।
মই থাকাতে বা ঘৰত- মই থাকাতে বা ৰুমৰ ভিতৰতে পানী হৈছিল এতিয়া পানীয়ে নুঠেঁতে বোলে।
অহ' অ নহয় ৰাস্তাটো অলপ ডাঙৰ বনাই পিনে নালা চালা বনাই- ভেগা নোথ পাৰে কিন্তু।
অ তে হেৰি তেওঁ নিজৰ এটা-
নিজৰ এটা ঘৰ বনাই আছে না তাতে বোলে কালি গৈ আছিল আৰু আৰু।
আমাৰ দৰে ৱালত এটাচ ঘৰি চৌকেচ‌ টাইপ বনাইছে আৰু ওপৰত যিখিনি গ্লাছ দি কিনে তলত- দেখিন কাপোৰ থ-
অঁ' আলনা চালনা ভালে অও।
অঁ সেনানকে বনাইছি কি চৌকেচ আনো হল আৰু তলত কাপোৰৰ তলত-
অঁ তোমাৰ হেৰি কি হৈছিলে মামাতটোতো তোমাৰ- এক চাইডে ক'বাত যোৱা কাপোৰ এক চাইডে তাৰ ঘৰত পিন্ধা কাপোৰ- ভিতৰতে থব পাৰি ধুনীয়া দেখিছে। আমি যে মঙলদৈত যে বৰমাহত তাতে যে থাকিছিলো, অঁ'
তৰ কমেও এখন ৱাল গোটেই ৱাল খানে এটি ভৰ্তিহেন আৰু। তয় গ্লাছৰ বনাই দিছে ওপৰত সেই বিদায় মিটিঙৰ ফটো তাপিছত- ক'বাত ফুৰবা যোৱা ফটো এ পিছত এ আ অহ। তাছতে বদউত তৰ চাৰ্টিফিকেট পুতাক গেইটাৰ কিবা কিবি সেইগিলাক চব মানে তাতে আছে।
তাতে আছে। উম' গাজাও খাবা। ৱা'লত লাগে যে। বস্তু তোমাৰ বেলেগকে আৰু এক্ট্ৰাকে বস্তু ঘৰত থব নালেগে চেফটি হৈ থাকে।
অঁ বঢ়ীয়া চ হেঁতৰ মানে বাকচটো সেই- প্লাই টাইপৰ কিন্তু, হেৰি গ্লাছ আছে আৰু গটেইটোতেই গ্লাছ আছে। এ কাপোৰ থোৱা নহয়।
ত' নহয়। উম'
দ দেচিং আইনা গেখন বঢ়িয়া কিন্তু ইমান ডাঙৰ ডাঙৰ দেচিং আইনা।
ভা হয়ছি মাইনা তাকেতু তমানে পইচা কথা কয় যি কয় দি কয় ক মই ভাবলো গডৰেচ আনিব মোবাইলটো কিনিবাই এ গডৰেজ নানিলেও নহয়
মো ইতা এনেও ল'ব পৰা নাই মোবাইল-চোব
উম নানলেও হল হয় চুলি থাকবা পাৰলে হয়
ভাবিছিলো আৰু তুমি লবা এতিয়া পুতেৰে দখল ধৰিলে আৰু
এতিয়া মই লাাম্বাৰ ওচৰত যাবা নৱাৰা হৈছো হা
এক ৰমা বোলে সিয়ে ল'ব আৰ কি লাভ হ'ল তে‌
তাকাটো হেৰি মোবাইলটো বোলে কেমা ল'বি এঘাৰ মাহ পিছত বাৰ নম্বৰ মাহটো এইটোৱেই এইটোকে ওলাম পিছত মই এতিয়া তই দিতে ঐ নালগে নালগে হঅ ল চিমৌ ল
চিআল লাহ
চিমৌ ল নালগে হে তোক বিশ্বাস কৰব নোৱাৰি বেলেগক কৰিব জানলেও ত বালে আতৌ কৰব পাৰিম এ দছ মিনিট
ত কথা পাত দে মোৰ মোৰ বস্তু
অ তুমি নো পুতেৰৰ লগত কাইজিয়া কৰি আছ
নহয় মোবাইলটো আজিয়েই দিবা দিছো তাক মই দৰকাৰ হ'লে এ এনকে ঘোমাইছি কমলা খাই মোবাইল চাব অহ।
দোকানৰ পৰা আহিছে আৰু এক্সেচাইজ ক'ৰব কি ডেঞ্জাৰ কথা ক নকৰে এইতা
নকৰে এইতা দিয়া মাত্ৰ মই শুকান দি দিম
এ হুদা বিউটি ব্ৰেণ্ডৰ ফেয়াৰ স্কিন টনত আমি ইমাৰ
ইমাৰটি প্লাচ ব্ৰউন এইদুটা মিক্স কৰি কিনে লগাব পাৰো। আৰু হেৰি বাকেৰে মক দিলি যদি ম কষ্ট কৰব পাৰলো হয়
এ মই যিনকে কৈ আছো সিনকে শুনি থাকা না
শুনি থাকা না উম দে বোলো
উম মিডিয়ম ফেৰ স্কিনত চিচ কেক প্লাছ ব্ৰাউন ইও আ এই টা ইউজ কৰি কম্বিনেশ্যন কৰি কিনে আমি মিডিয়াম ফেয়াৰ স্কিনত
ফেয়াৰ স্কিনত লগাব পাৰো অ তাছত মিডিয়াম ড্ৰাছ ড্ৰাক স্কিনৰ কাৰণে আমি চাই বাট চাই নহলে বাট তাৰকাব উম, আৰু ব্ৰাউন এই এইদুটা মিক্স কৰি কিনে বনাব পাৰো। অ
আৰু ড্ৰাক স্কিনৰ কানে ব্ৰাউন ডাৰ্ক তাৰু ব্ৰাউন লাইট দুটা আছে সেই দুটা মিক্স কৰি কিনে কৰিব পাৰো। তাৰপিছত টিয়ৰ টিয়ৰৰ ফেৰ স্কিনত টু ডাব্লিউ
ডাব্লিউ
মিডিয়াম স্কিনত থ্ৰী ডাব্লিউ আৰু ডাৰ্ক এণ্ড ডাস্কি স্কিনৰ কাৰণে ফাইভ ডাব্লিউ তাৰপিছত কে বউটি।
বউটি
ফেয়াৰ স্কিনত এশ দচ ডব্লিউ মিডিয়াম স্ক্ৰীনত ওৱান থাৰ্টি ফাইভ দাব্লিও।
বা
দা কি স্কিনত ওৱান চছেভেণ্টি ফাইভ এন
আ।
তাৰপিছত ফেণ্টি বিউটি।
অ।
ফেয়াৰ স্কিনত এশ বিশ। মিডিয়াম স্কীনত তিনিশ বিশ।
ইছ আহ।
ডাস্কি স্কিনত চাৰিশ বিশ।
উম।
তাৰপিছত
তাৰপাছত জৰ্জিঅ আৰমানি।
ফেয়াৰ স্কিনত ফ'ৰ পইন্ট টুৱেণ্টি ফাইভ।
, অহ।
আৰু মিডিয়াম স্কিনত ছিক্স পইণ্ট ফাইভ।
তোমাৰ কনপ্লেছে নে কি
অঁ। তাৰপিছত লিপষ্টিক ফৰ ডাস্কি স্কিন মানে অলপমান কলা অ মিঠা বৰিয়ানা মানুহখিনিৰ কাৰ কি কি লিপষ্টিক কালাৰ মানে মিলিব আৰু সিহঁতৰ মুখত।
আহ।
কিপ ৱাইন বাৰ্গান্দি দি ৰেড। চকলেট ব্ৰাউন। কেৰেমেল নিউট।
নিউজ।
তাৰপিছত টেৰা কটা অৰেঞ্জ,
অহ।
আ হট পিংটো কালাৰৰ নাম। তাৰ পিছত হট পিংক,
পিংক।
তাৰপিছত প্লামবেৰী আৰু ব্ৰিক্ৰৰেড।
ৰেট
এইকেইটা কালাৰ ভাল লাগিব। তাৰপিছত আহ লেন্স। তাৰমানে কেনে কালাৰৰ মানুহৰ চকুত কোনটো লেন্স ভাল লাগিব। আ ফেয়াৰ স্কিন যেনেকে বগা মানুহ তাতে হেজেল ব্ৰাউন,
উম। আঁহ সেয়া হানী ব্ৰাউন।
আৰু অলিভ গ্রেই এইকেইটা কালাৰ ভাল লাগব।
ভাল লাগিব। অহ।
তাৰপাছত মিডিয়াম ফেচ স্কিন ধৰি লোৱা আমাৰ দৰে মানুহ তাতে ডাৰ্ক ব্ৰাউন কালাৰৰ লেন্স ভাল লাগিব তাৰপিছত ৱাৰ্ম হেজেল আৰু একদম লাইট এ গ্ৰীন কালাৰ থাকে
অ
সেনে টাইপৰ ভাল লাগিব আৰু অলপমান ক'লা মানুহৰ কাৰণে ডাৰ্ক ব্ৰাউন
আহ হানি হানি বুলি এটা লেন্স আহে সিটো তাৰপিছত গ্ৰীণ গ্ৰীণতটো ধৰি লোৱা নে কইনা চইনাক নেদিয়ে ধৰি লও কিবা চুট টিং বা চুটত আছে সেই নান কালাৰো কৰি দিব লাগে তেতিয়া হয় তাৰপিছত কনচিলাৰ ব্ৰেণ্ড কে বিউটি এইচ ডি লিকুইড কনচিলাৰ
এইটো ফেৰ স্কিনত জিৰ' জিৰ' এন
এম
তাৰছত মিডিয়াম স্কিনত ওৱান ফিফটি এন
উম
তাৰপিছত ট্ৰেড কাউঞ্চিলাৰ
চিলাৰ
ফেয়ৰ স্কিনত লাইট মিডিয়াম
হেল্ল
মিডিয়াম স্কিনত লাইট নেচাৰেল ডাস্কি স্কিনত লাইট চেণ্ড
তাৰ পিছত নাই আৰু
পেয়াচ স্কিনত জিঞ্জাৰ
মিডিয়াম ফেৰৰত কাষ্টাৰ্ড আৰু ডাস্কি স্কিনত
স্কিনত পানী ওম
আৰু চপ্ৰল অ ফেয়াৰ স্কিনত ওৱান মিডিয়াম স্কিনত থ্ৰী আৰু ডাস্কি স্কিনত ফাইভ
ফাইভ
অ তাৰপছত মেক
তাৰপিছত মেকৰ ফ্ৰেন স্কিনত এন চি টুৱেণ্টি
মিডিয়াম স্কিনত এন চি থাৰ্টি
উম
আৰু ডাস্কি স্কিনত এন চি ফৰ্টি নাইন
তাৰপিছত লৰিয়েলৰ ফেৰ স্কিনত এম্বাৰ
মিডিয়াম স্কিনত আলমণ্ড আৰু ডাস্কি স্কিনত মেৰীজ
তাৰ পিছত কমেক্ পাউডাৰ মেকৰ এক্সট্ৰা ফে হ এন চি ফিফটিন পেৰত এন চি টুৱেণ্টি ফাইভ। ফেয়াৰ টু মিডিয়াম ল এন চি থাৰ্টি ফাইভ এ মিডিয়াম ডাৰ্ক।
মিডিয়াম ডাৰ্ক এন চি ফৰ্ট ফাইভ।
তাৰপিছত লুজ পাউডাৰ, মেপিলিন ফোৰ এণ্ড মিডিয়াম ফেৰ।
হা
অ তাৰ পিছত। বেচ লিপষ্টিক আৰু আইশ্বেডৰ কম্ব। যদি আমি ফ্লেক আৰু
হয়।
অ' ব্লেক আৰু ব্ৰাউন স্মকি আই যদি কৰি দেও তেতিয়া হলে লিপষ্টিক টো আমি লাইট পিংক বা ব্ৰাউন নিউ কালাৰৰ লগাম। আৰু ধৰি অলপ পটিং কিছে দমেট বা অলপ চমকিলা কৰি দিলি। তেতিয়া পিংক ডাৰ্ক বা নিউড লিপষ্টিক লগাম আৰু। তাৰ পিছত গল্ডেন গ্লিটাৰ চিমাৰী আহিছে ত হে ন আন টাইপত কললি
ৰিয়েলি পিনচ কালাৰ, ৰেড কালাৰ নহলে ডাৰ্ক পিংক কালাৰ। িক
তাৰপিছত নিয়ন পপ আইছে্বড ধৰি লোৱা অলপমান বেছি ভাইব্ৰেণ্ট আৰু ডাৰ্ক। কালাৰৰ।
কালাৰৰ।
তেতিয়া আমি নিউত ব্ৰাউন কালাৰ লিপষ্টিক লগাম। আৰু। চিলভাৰ আইছে্বেডৰ কাৰণে মেৰুন মেৰুন বা নিউড আই ইউজ কৰিম
অঁ।
তাৰপিছত ব্ৰাউন আইছেডৰ কাৰণে নিউড ব্ৰাউন আৰু বাকী বেলেগ নিউড
বেলেগ নিউড কালাৰ চব আৰু তাৰিছত ব্লু আহিছেতটো যদি কোনোবাই ল তেতিয়া আমি ৰজ পিংক। নিউড পিংক নিউত ব্ৰাউন লাইট কালাৰ কিতা ইউজ কৰিব পাৰ।
তাৰপিছত আৰু কোনোবাই যদি ক্ৰীম আইছেডো ইউজ কৰে তেতিয়াহলে পিংক নিউড বা নিউডৰ বাকী কালাৰ শ্বেড আমি মানে লাইট কালাৰৰ লিপষ্টিক লগাব পাৰো আৰু।
অ
তাৰ পিছত ড্ৰেছৰ লগত মিলা তোমাৰ চকু যদি কৰিবা লাগে। এতিয়া কোনোবাই যদি ব্লেক কালাৰৰ কাপোৰ পিন্ধিছে। তেতিয়া তাৰ চকুতো আমি ব্ৰাউন কৰিব পাৰো।